কি কৰি আছা? শুনিছোঁ। কি কৰি আছা? শুনি আছোঁ।
অ', কি কৰি আছা তুমি?
এয়া, এনে আছো। তুমি? ভাত- পানী খালা? হ'ল হ'ল। তোমাৰ?
অ, অ মোৰো হ'ল বাৰু।
অঁ, কিহেদি খালা?
আজি, তোমাৰ মাং- মাংসই আৰু।
অঁ, অঁ, ঠিকে আছে।
তোমালোকৰ কি?
আমি পনীৰ দি খালোঁ।
হ'য় নেকি? বহুত ধুনীয়া।
অঁ, অঁ
আজি আমি অসমৰ খাদ্য সংস্কৃতিৰ বিষয়ে অলপ আলো আলো আলোচনা কৰোঁ ন'?
অঁ, নিশ্চয় অসমৰ খাদ্য সংস্কৃতি অতি সমৃদ্ধ আৰু বৈচিত্ৰময়। ইয়াৰ মূল খাদ্য হৈছে ভাত।
হ'য়, হ'য়, ঠিকেই কৈছা তুমি। ভাতৰ লগতে মাছ, দাইল, শাক- পাচলি আৰু বিভিন্ন মাংসভোজী খাদ্যওঁ বহুলভাৱে খোৱা হ'য়, অসমৰ খাদ্য সাধাৰণতে কম মছলাযুক্ত হয় ন'?
হ'য়, হ'য় তুমি ঠিকেই কৈছা, অসমৰ পৰম্পৰাগত খাদ্যসমূহৰ ভিতৰত আমাৰ খাৰ আৰু মাছৰ টেঙা বিশেষভাৱে জনপ্ৰিয় আৰু এই দুটা খাদ্য অসমীয়া ভোজনৰ আমাৰ মানে, এটা অন্যত ন্যতম বৈশিষ্ট্য হ'য়
ঠিকে, ঠিকে, ঠিক্‌ আৰু আলু পিটিকা, বেঙেনা পিটিকা, ঢেকীয়া শাক ভাজি আদিও অসমীয়াসকলৰ অতি প্ৰয়োজনীয় খাদ্য।
হ'য়, হ'য়, তুমি ঠিকেই কৈছা। হ'য়, হ'য় তুমি ঠিক্‌ কথাই কৈছা। আৰু বিহু উৎসৱৰ সময়ত যে আমি তিল পিঠা, ঘিলা পিঠা। আৰু নাৰিকলৰ পিঠা, তিলৰ লাডু, নাৰিকলৰ লাডু প্ৰস্তুত কৰে ঘৰত। এইবোৰ এই খাদ্যসমূহ আমাৰ অস অসমীয়া সংস্কৃতিক এনে এক পদ প্ৰতিফলিত আনন্দিতময় কৰে। হ'য় নে বন্ধু?
জহা চাউল, কোমল চাউল আৰু চিৰা, দৈ অসমীয়া জল্‌ মানে গুৰুত্বপূৰ্ণ অংশ। মই ভাৱো
হ'য়, হ'য়। অসমৰ খাদ্যত মানে, এক সতেজ শাক -পাচলি মাছ- মাংস আৰু আমাৰ স্থানীয় ঠাইসমূহৰ উপাদানৰ ব্যৱহাৰ এক স্বাস্থ্যকৰ, নিজৰ স্বাস্থ্যৰ এক সুফল পোৱা দেখা যায় আৰু
উম, ঠিকেই কৈছা তুমি। অসম্‌ অসমৰ খ'
উ।
একে তুমি ঠিকে কৈছা, একেবাৰে ঠিক কৈছা। অসমৰ খাদ্য কেৱল যে সোম সোমবাদ্যই নহয়। ই অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ পৰিচয় বহন কৰে কিন্তু।
হয়, হয় আমি এই আলোচনাৰ জৰিয়তে অসমৰ মানে খাদ্য আমাৰ অসমখনৰ খাদ্য বৈশিষ্ট্য গুৰুত্বপূৰ্ণ আমি ভালদৰে গম পাইছোঁ দুয়োটাই। আলোচনা কৰে। হয়নে বন্ধু?
অ, তুমি ঠিকেই কৈছা বাৰু, ঠিক কথা কৈছা।
আৰু কোৱা?
বাকী তোমালোকৰ ঘৰত এনেই প্ৰিয় খাদ্য হিচাপে তুমি কি পচন্দ কৰা বাৰু?
মই কলৰ পচলা মানিমুনি, ভেদাইলতা, নৰস সিংহ, ঢেকীয়া শাক এইবোৰ
এবাৰ আমি খাওঁ তুমি একদম পুৰা গ্ৰীষ্মকালৰ একদম ধুনীয়া খাদ্যৰ লিষ্ট হিচাপে তুমি মোক কৈছা কিন্তু একদম কল পচলা কিন্তু গৰমত কিন্তু খুব ভাল বস্তু, কিন্তু পেটৰ কাৰণে বহুত বহুত বহুত
অসমীয়া সংস্কৃতি অসমীয়া খাদ্য এক এক থালিয় প্ৰস্তুত
উম, হয়।
আৰু
বাকী তুমি দাল ন এনেকে পোৱা নে নোখোৱা?
অ, খা-খাওঁ ভাল লাগে। আমাৰ ঘৰত চবৰে
চবেই খোৱা ন?
হয় হয় খাওঁ।
আমিও খাওঁ চিৰা, দৈ এনেকে সেইসমূহ মই মানে বহুত বিশেষকৈ মই মানে বেছি ভাল পাওঁ মই খাওঁ কিন্তু সদায় খাওঁ।
হয়, হয় দৈ কিহৰ
পিঠাগুড়ি
কি দৈ খোৱা?
দৈ, তোমাৰ এতিয়া এয়া গৰু দৈ আছে।
হয়, হয় তোমালোকৰ ঘৰত গৰু আছে।
গৰু নাই। আমি মানে কিনিহে লওঁ মানে গাখীৰটো। আগতে আছিলে মানে এতিয়া বিক্ৰী কৰি দিলো।
ঠিকে আছে, ঠিকে আছে। অসমীয়া খাদ্যবোৰৰ এক
অ, ঠিকেই আছা তুমি।
আৰু দেহৰ বাবে উপকাৰীও।
অব এনেই তোমালোকৰ ঘৰত চবেই জা-জলপানবোৰ খায়নে অসমীয়াৰ? কোমল চাউল, চিৰা। পিঠাগুড়ি।
কম বেছি পৰিমাণে হ'লেও খোৱা যায়।
অ, পোৱা যাত ন?
হয়।
আৰু তোমালোকৰ ঘৰত বাৰু বেছি মা-মছলা এনেকে ব্যৱহাৰ কৰা এনেকে হয় নেকি বাৰু?
মা -মচলা আমাৰ ঘৰৰ যিবিলাক মচলা প্ৰস্তুত কৰে সেইবোৰে কম বেছি পৰিমাণে খোৱা যায়, কিনা মচলাবোৰ ইমান বেছি ব্যৱহাৰ
ব্যৱহাৰ নকৰোঁ। অ ঠিকে কৈছে এইবোৰ কিনা এইবোৰতো, এটা বে বেপাৰে ধৰা আৰু বোৰ ইমান ব্যৱহাৰ কৰিব নালাগে। অপকাৰী, তাকেটো মানে পেটৰ কাৰণে বহুত- বহুত বেয়া আৰু
হয়, হয়।
এইয়া আদা নহৰু সেইটোৱে মানে চবতকে বেছি আৰু ভাল হয়
হয় হয় সেইবোৰে খাব লাগে মানুহে আজিকালি মানুহৰ আয়ুস কমি গৈছে এই মচলাজাতীয় বস্তুবোৰ হয়। শাক পাচলি বজাৰত ওলোৱা শাক।
অপকাৰী মানুহক অনিষ্ট কৰিছে। উম মাজত প্ৰায় চলাইছে, উম
কেঞ্চাৰ আদি ডাঙৰ ডাঙৰ মৰাত্মক বেমাৰ।
হয়।
বেছি হোৱা দেখা গৈছে। এইবোৰে আৰু আমি যিমান পাৰোঁ ঘৰৰ বস্ত- টো খা ঘৰৰ পৰা খেতি কৰা বস্তু খাব লাগে।
এইবিলাক এইবোৰ বেছি ভাল হয়। তুমি কিন্তু ঠিকে কৈছা এইবোৰ মানে ৰাসায়নিক সাৰ প্ৰ- মানে ওলোৱাৰ পৰা মানে আমাৰ খাদ্যসমূহ বহুতো ভেজাল হোৱা দেখা গৈছ-
হয় হয় এইবোৰ- ফলতে মানুহবোৰ নানা বেমাৰ বেমাৰ আজাৰ পৰি- বহুত অনিষ্ট হৈছে।
অ বুজিছো।
তোমালোকে ঘৰত কি কি খোৱা? ঘৰুৱা শাক পাচলি
ঘৰুৱা শাক পাচলি বুলি হিচাপে ক'ব গ'লে মৰিচা খেতি কৰিছোঁ জিকা, ভোলৰ খেতি কৰিছোঁ। মানে এইবোৰ এইবোৰত মানে কোনো ধৰণৰ শাক আসাৰ ৰাসায়নিক সাৰ মানে, প্ৰয়ো প্ৰয়োগ প্ৰয়োগ কৰা নাই মানে আৰু। অকল মানে, গোবৰ সাৰটো দিওঁ আৰু।
সুন্দৰ সুন্দৰ, এইবোৰে কৰিব লাগে অসমীয়া মানুহ।
উম কেঁচু সাৰটো দিওঁ।
অহ ঠিকে আছে।
তেনেকে মানে ক কৰি আছোঁ আৰু অলপ।
হয় হয়। আৰু ফল-মূল আম, কঁঠাল সেইবোৰ ঘৰত নাই নেকি? আছ-
বোৰ আছে মানে এতিয়া অলপ কমি গৈছে। যে আকৌ, মানে কেতিয়াবা উপায় নোপোৱা হ'লে মানে কিনা যায় আৰু।
হয় হয় হয় আম- আমাৰ ঘৰত উভৈ নদী হৈ আছে আম, কঁঠাল বহুত আমি পা- পাইকাৰী বিক্ৰী কৰি দিব লগা হয়।
এদিন, আমাৰ ঘৰত অ এদিন গ'লে লৈ মই এইবিলাক মানে খাই খুব ভাল পাওঁ মানে, ব বতৰৰ ফল অস অসমীয়াতে আছে ন বতৰৰ ফল বতৰত খাব লাগে বুলি।
হয় হয় ঠিক কথাই কৈছা তুমি।
খাই মানে অবয় পিছত আকৌ অৱতৰত খালে মানে ভাল নাথাকে কিবা এটা। হয় হয় মানে অৱতৰত পাই মানে আজিকালিতো বজাতটো এনি টাইম। মানে বাৰ মাহে থাকেই আৰু। এইবোৰ সাৰ দিয়া যেতিয়া ৰাসায়নিক সাৰ উম ৰং তুমি চাবাচোন এতিয়া আমটো এই এতিয়া মানে আমাৰ অসমত এতিয়া যিখিনি সময়ত আমৰ ফুল হয়। ইয়াতে আকৌ আম বিক্ৰী কৰে আকৌ বাহিৰা আম
হয়, হয়, হয়, বৰ বস্তুবোৰ ৰং, বস যিবোৰ ৰং কৰি, মানুহৰ চকুত, ধুলি দি বিকি কি কৰে, এইবোৰ ফলত ডাঙৰ ডাঙৰ মৰাত্মক বেমাৰে মানুহক।
মানুহক পাইছে। আৰু নানান, দেখা গৈছে, গৈছে, গৈছে।
সেইবোৰে এইবোৰ আমি যিমান পাৰোঁ, দূৰত থাকি
দূৰত থাকিব লাগে, এইবোৰ মানে, লাগে। ঘৰুৱা খাদ্যটো বেছি ভাল।
হয়, হয়, আগৰ দিনত মানুহে ঘৰৰ বস্তু খোৱাৰ কাৰণে, মানুহবোৰ সু স্বাস্থ্যও আছিল, আৰু দীর্ঘ জীৱন জীৱন, যাপন কৰিছিল। আজিকালি মানুহবোৰ, কোনো স্থায়ী হেৰি
স্থায়ী হেৰি। তাতে মানে এইবোৰ
মানে মেইন কথাটো হৈছে মানে এইবোৰ ৰাসায়নিক সাৰটো ওলোৱাটোৱে মানে চবতকৈ বহুত বেয়া হ'ল আৰু। আৰু হয়, আৰু তুমি চাবাচোন। আজিকালি মানে মানুহে মানুহক ক'বলৈ গ'লেও মানে বেয়া পায়, দিয়া ধৰা তুমি অলপ টাউনৰ ফালে ওলাই গলে, ফাষ্ট ফুড বিলাক খোৱা হয়। মানে প্ৰায় মানুহ আৰু বাহিৰা বস্তু খায় মানে। তাতো বহুত মা মচলা থাকে।
মা মছলা থাকে ৰিফাইন অইল এট- এবাৰ বনোৱা তেলখিনিকে চাৰি পাঁচবাৰ বনাই থাকে। বহুত অনিষ্ট কৰে, বহুত বিষজাতীয় পদাৰ্থ হৈ পৰে। এইবোৰৰ পৰা আমি আঁতৰত থাকো থাকিব লাগে কিন্তু আজিকালি, দিনক দিনে যোনবোৰ নতুন, প্ৰজ জন্ম উঠি অহাৰ লগতে এই ফাষ্টফুড, ম'ম', চাওমিন। এইবোৰ বেছি ভাল পোৱা হৈছে। ঘৰত বনোৱা, পিঠা কল পিঠা এইবোৰ, আজি নাইকিয়া হৈ গৈছে।
নাইকিয়া হৈ গৈছে, তুমি ঠিকে কৈছা ইমানে বাহিৰৰ বস্তু প্ৰতি মানুহে মানুহৰ আকৰ্ষণটো বহুত বেছি যিটো য'ত মানে মা মছ মছলা, মানে যত মানে মানে জুতিতে নেযায় মানে আৰু।
হয়, হয়, তুমি ঠিক কথাই কৈছা।
ঠিক কথাই কৈছা, মুখৰ যুতিতেই মানে যায়গৈ, আঁতৰত থাকিব লাগে, আঁতৰত থাকিব লাগে। মানে ঘৰুৱাৰ অসমীয়া খাদ্য হিচাপে আমি, জলপান চিৰাদৈ এইবোৰেই খুৱাই ভাল। নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল পেটৰ কাৰণেও।
জলপান চিৰাদৈ পি
সেইয়ে, এয়াই বাৰু ঠিকে আছে বাৰু আমি আও বোলো আৰু, মানে আলোচনা কৰিব লগা আছে, মোৰ মানে কাম এটাও আছে। ঠিক আছে বাৰু দিয় ন', এয়া আছো আৰু।
অ অ অ দিয়া দিয়া শুভ ৰাতি।
দিয়া ধন্যবাদ।
শুভৰাতিৰ শুৱা।